হেল্লৌ'
কি কৰি আছ?
এ আছোঁ। তই কি কৰি আছ?
মই এয়া আছো, বহি আছো, কি মনত পেলালি, কচোন বাৰু?
এয়া আজি মানে ভাবি আছিলো, কালে ফোন কৰো নকৰো, বোলো তোলেকে লগাই দিও ফোনটো।
উম' হয় হয়, দে মই ফোন কৰি থাকিব লাগে। ইমান দিন হল, চাইছোঁহে ফোন এটা কৰ নে, নকৰ?
এই মানে মই এইকিদিন ফাৰ্মৰ কামত লাগি আছিলোঁ যে, সেইকাৰণে টাইম পোৱা নাছিলোঁ।
উম, উম, বাকী খবৰ খাতি ভাল? উম', আছোঁ আৰু যেনতেন জীয়াই আছোঁ।
ভাতঁ-পানী খালি নাই?
উম' ভাত পানী এইমাত্ৰ খাই পেলাই, আজৰি হৈছোঁ, আৰু তই?
মই খালো বাৰু, অ' কিহে খালি? মই দালি, তাৰপা ভাঁত ভাজি আছিলে, তাৰপা পুঠি মাছৰ চচৰীয়া, মানে টেঙা চৰচৰীয়া বনাইছিলে।
হো' হো
তাৰ লগত আমৰ আচাৰ আছিলে, সেয়াই আৰু।
ঠিকে আছে, ঠিকে আছে, মই মা- মাঁটিমাহৰ দালি বনালে।
অ' অ'
তাৰ পৰাটোৰ ৰঙালাওঁ ভাঁজি।
উম' উম'
উম', সেইদৰেই খালোঁ আৰু।
অ' অ' ঠিকে আছে, ঠিকে আছে, খাই-বই থাকিব লাগে আৰু।
তাকে, বাকী এইফালে নাহ নেকি?
তফালে আজি যাম বুলি ভাবিছো মই অকমান দেৰিকে।
উম হম তই আহিবি হৈছে আৰু সদায় আহ দেচোন।
নাই নাই যাম আজি যাম।
উম বাকী মাহঁতৰ সকলোৱে ভাল!।
উম ভাল ভাল আৰু।
উম আছে ভালে আৰু।
ই কাম বন কৰি আছো নে নাই নাই এবাৰ।
কাম বন মানে তেনেকে হোৱা নাই আজি বোকা দিছে যে।
উম ৰোৱা হ'ল বাৰু তোৰ ৰোৱনী দুজনী লগাই দিলে। এ বিঘা দিছিলে মানে ত। তাৰ পৰা মই ট্ৰেক্টৰৰ লগত ওলাই আহিলো মানে হেৰি যে। এ ইয়াক এই অকলে পঠিয়াই দিবলৈ বেয়া ড্ৰাইভাৰটোক।
উম হম।
কি মানে সি মানুহটো অকণমান ভাল নহয় নেকি?।
মানহটো অকমান খেলি মেলি এটা আছে মানে সি তাক প্ৰথম ঘৰলে। হাল বাবলে সি গৈ পেলাই বেলেগে ঘৰত বাই দিবগ বেলেকে দিয়া লগে লগে। মানে মই কথা দি থোৱাতে থাকো সি বেলেগৰ ঘৰত বাই দিলে মানে বেয়া হয় ন তেনেকুৱাত।
অ ওলাই লওঁ আকৌ নহ'লে ড্ৰাইভাৰটো।
এ নাই নাই ই আকৌ ভালকে পায় যে ই বালে ধুনীয়াকে মোৰ মানুহ কেই ঘৰ ৰখি আছে।
অ অ।
বাকী তই বৰ্তমান কি কাম চলাই আছ।
এই মোৰ ফাৰ্ম আছে নহয় ব্ৰইলাৰ ফাৰ্ম। তাৰে এতিয়া মানে দানা পানী দি পিনি আজৰি হৈছো আৰু।
উম ঠিকে আছে ডাঙৰ হৈছে নহয়।
উম আচ্ছা।
উম ডাঙৰ হলে এটা মোলৈ লৈ আহিবি।
অ। বাকী আমাৰ যে এইটো প্লেন এটা যাই আছিল নেক পাহাৰ চাইডে যোৱাটো কি হ'ল।
নাই নাই সেই পাহাৰৰ চাইডে আমি যাব নোৱাৰো পাহাৰৰ চাইডে তোৰ মানে কিবা হুলস্থলীয়া। পৰিৱেশ এটা হৈ আছে তোৰ অ মোৰ লগৰ এটাক ফোন কৰিছিলো মানে পৰহি। ফোন কৰিলোঁ তাক।
তাৰ পিছত সি কলে মই বোলে তহঁতৰ সেইফালে যাম বুলি ভাবিছিলো সি কলে বোলে এতিয়া নাহিবি তেনেকে। ফুৰিব নোৱাৰিম মানে এনেই যাব পাৰিম কিন্তু মানে ফুৰিব মেলিবকে যাব নোৱাৰিম মানে। অ একেবাৰে হে হয়। সেই চাইডে তোৰ হেৰি ট্ৰাইবেল মানুহ বিলাক বেছি আছে ন।
উ উ এতিয়া আমি সেইটো চাইডে নগৈ আমি মাজুলী চাইডে গুচি যাওঁ মাজুলী। মানে আমাক গ'লে ভালো লাগিব তাৰ পৰাৰা সেইফালি শিৱসাগৰ শিৱসাগৰ গুচি যাম।
উম।
বা গুৱাহাটী সিফালে ওলাই দিমগৈ আৰু জুিন কেত্ৰত চ পেলাই গুচ আহিম আম গোটেইকেইটা।
তাকে তাকে সেইটোৱে কৰিব লাগিব। মানে মই সৰুতে যোৱা মাজুলী। আৰু মাজুলী হৈছে সত্ৰ নগৰী আমি যদি অসমীয়া হৈ পেলাই যদি মাজুলীয়ে চাব নাযাওঁ। আৰু বৰ্তমান বয়সটোৱে হৈছে ফুৰা চকাৰ বয়স। আৰু এতিয়া ফুৰি নহ'লেনো কেনেকে যাম? হম।
গ'লে বাৰু থকা মেলাতো খোৱা মেলাতো টেনশ্যন নাই, মানে খুৰা ঘুৰা আছে টো। তাতে আমি এদিন মানে গৈ এইপিনি সেইদিনাখন ভাতটো খাই পেলাই তাতে থাকি পেলাই, পিছদিনাখনকৌ ওলাই দিবাৰিম আৰু মানে শিৱসাৰ
অ তহতৰ খুৰা ঘৰ আছে ন তাত?
উম আছে আছে তাতে আছে।
তাকে। বাৰু তেতিয়া তাতে থকা মেলা সুবিধাটো হৈ যাব। হেৰি এইটো শিৱসাগৰত বাৰু আমাৰ বৰ্তাঘৰ আছে।
অ অ ত তেতিয়া সেইফালেও হৈ যাব তেতিয়া আমি থকা মেলাতো খোৱা মেলাতো।
অ তাতো খোৱা মেলা থকাতটো হৈ যাব কিন্তু আমি তথাপিও দুদিন তিনিদিন লৈ যাম কাৰণ আটাইকখন ত একেলগে ঘুৰিব নোৱাৰিম ন। আৰু সিফাল দি তোৰ উম আৰু ৰংঘৰ কাৰেং ঘৰ, তলাতল ঘৰ, এইবিলাক সকলো চাই আহিব লাগিব মানে।
অ বাকী সেই শুনচোন আৰু এটা কথা
উম ক
মানে মোৰ লগৰতো গাড়ীখন আছে।
উম।
খালি আমি মানুহ পাঁচটা যাব পাৰিম। যেনিবা তই আৰু দুটা কবি মই আছো এইবাৰ সেই গাড়ীখনৰ সেই মানুহতো আছে।
উম।
বাকী আৰু তই দুটাক কৈ দিবি।
অ ঠিক আছে। মই তেতিয়া তেতিয়া তই কাম এটা কৰিবি আকৌ।
অ অ।
তই এটা হোৱাটছএপ গ্ৰুপ খুলিবি, গ্ৰুপ খুলি ত তোৰ লগৰ তোক কেট কৰি দিবি,
উম।
আৰু গ্ৰুপ এণ্টমিনটো মোক দি দিবি, মই মোৰ লগৰ দুটাক এড কৰি দিম সিহঁতেও স সুবিধাটো মিলাব লাগিব।
অ তেতিয়া তাতে ভালে হ'ব গোটেইকেইটাই কথাটো পাতি ল'ব পাৰিম কোনদিনাখন যাব মেলিব পাৰিম ন।
উম হুম তাতে আলোচনা কৰি ল'ব পৰা হ'ব তেতিয়া।
অ অ ঠিকে আছে, ঠিক আছে।
উম বাকীতো পঢ়া-মেলা কেনেকুৱা চলি আছে বৰ্তমান?
পঢ়া-মেলা মই এতিয়া বৰ্তমান পঢ়ি থকা নাই বাৰু।
অ অ এৰি দিলি নি
তোৰ বাৰু বি এ কমপ্লিট হ'লেই নহয়। বাকী কিবাকিবি এপ্লাই কৰিছ নাই, মানে এনেকৈ আছাম পুলিচ, আৰ্মি কিবা কিবি এইবিলাক?
উম আছাম পুলিচ অনলাইন কৰি থোৱা আছে, তোৰ ইণ্টাৰভিউ হ'ব বুলি কৈছে আৰু। জানো এতিয়া অফিচিয়েল তেনেকে অহা নাই বাৰু।
অ এইবিলাক কৰি থাকিব লাগে মানে ঘপককে কোনোবা এ সময়ত লাগি যাব। সেইকাৰণে কৰি মেলি থাকিবি আৰু। খবৰ অসুবিধা পালে কৰিবি আৰু এইবিলাক।
তাকে তাকে বাকী তহঁতৰ খেতি বাতি কৰে নে?
উম আমাৰ কৰে কৰে। বাকী এতিয়া আমাৰ ৰুব টাইম হোৱা নাই মানে কঠিয় পৰাত মানে দেৰি হ'ল। সেইকাৰণে ৰোৱা ৰুবলৈ হোৱা নাই মাটিতটো এচাহ বাই থৈছে বাৰু।
অ পানী হৈছিলে নে কিনো এইকেইদিনত?
নহয় নহয় পানী হোৱা নাই আমাৰ মানে প্ৰত্যেকবাৰেই আমাৰ ৰোৱাটো অকমান দেৰি হয় বেলেগতকে।
অ' ৰুৱাটো শেহতীয়া হয় ন।
উম উম'
তাকে তাকে, কঠীয়া চব পৰা হ'ল।
উম উম' পৰা হ'ল পৰা হ'ল।
কি কি কঠীয়া পাৰিলি?
আমাৰ এনেকে বৰা চকোৱা তাপা আইজোং বাহাদোৰ আকৌ বাচমতি।
অ' বাচমতী পাৰিছ ন।
অঁ' বাচমতি মানে এইটো আঁ এই বাচমতি মানেটো এইটো হে- এই যোনটো মানে হেৰিয়ত দেখোঁ ন সেইটো বাচমতি গতে নহয় মানে অকমান ধানটো চুটি। ইটো বাই ৰাছ বাচমতিটোতকে মানে।
উম' কৰ কৰ কঠিয়া বাৰিলে মোক তেতিয়া খবৰ এটা দিবিচোন।
অঁ অঁ' মই দিম বাৰু বাহিলে মেলিলে। অঁ'
উম' তেতিয়া মই লৈ আহিম, তই যদি খবৰ দিয়।
অঁ অঁ মই খবৰ দিম বাৰু তেতিয়া।
উম'
বাকী এনেই এতিয়া কিবা কিবি বেলেগ কাম বন কৰিছ নাই ট্ৰেক্টৰ চেক্টৰ বাহিৰে।
বাকী তেনেকে সৰুকে ফাৰ্ম এখন আছে।
অঁ অঁ কি আছে কয়লাৰ নে ব্ৰইলাৰ?
উম' কয়লাৰ আছে কয়লাৰ তো সেইখনকে চলাই আছো আৰু বৰ্তমান।
অ' লাভ লোকচান কিবা হয় বোলে। লাভ হয় নে লোকচান হয় বাৰু সেইটোত সৰুকে চলালে।
উম' ঠিক ঠাক আৰু মানে চলি থাকিব হয়।
অঁ অঁ' ঠিকে আছে।
উম' আৰু বৰ্তমানটো- ৰেটটো বহুত কমি গৈছিলে গৈছিলে মানে এইটো পোৱালিৰ এটো পইচাটো।
আঁ আঁ।
এই পোৱালি পইচাটো বহুত কমি গৈছিলে। উম' তেতিয়াই মই- কৌ নতুনকে ভৰাই দিলোঁ বাউ।
অঁ অঁ ঠিকেই কৈলি দে।
উম'
এনেকে চলি থাকিব লাগে আৰু।
তাকে তাকে, অসমীয়া যেতিয়া আও গাঁৱতে কৰি মেলিয়ে খাব লাগিব দেচোন।
অঁ অঁ তহঁতৰ ফালে এইবাৰ সবাহ পাতিলেনে নাই।
উম' সবাহ পতা হ'ল বাৰু তহঁতৰ।
অঁ আমাৰ ফালে পাতিলে বাৰু।
উম' ভাওনা পাতিছিলে না।
উম' পাতিছিলে পাতিছিলে। তহতৰফালে ভাওনা পাতিলে নে নাই?
নাই নাই আমাৰ ভাওনা তেনেকে পতা নহ'ল, কিন্তু হেৰি মানে- এ আমাৰ নামঘৰটো অলপ চাপৰ হৈ আছিলে-
অঁ অঁ'
তাৰ পৰাতো ভাঙি পেলাই এতিয়া নতুনকে- উম' এই বালি পেলাইছে মানে, বালি আৰু মাটি দুইটা মিক্স কৰি পেলাইছে।
অঁ অঁ মানে নতুন- আকৌ মানে নতুনকে বনাইছে এতিয়া ন
নহয় নহয় নতুনকে মানে তেনেকে অকল নামঘৰটোহে ভাঙিছে মণিকুটতো তেনেকে ভঙা হোৱা নাই
অ অ
উম
ঠিকে আছে ঠিকে আছে
তাকে বাকী তহঁতৰ ভাওনা কি ভাওনা পাতিলে
আমাৰ এখন এই বৰাহৰ পৃথিৱী উদ্ধাৰ
অ, অ ভাও লৈছিলি নেকি
নাই নাই মই নাই লোৱা মানে মোৰ অখৰা কৰা টাইমতে সেই বেমাৰ হৈছিলে সেইকাৰণে ভাও লব নোৱাৰিলোৱে
উম সেইটো কাৰণে ভাওনা চাবলৈয়ো নামাতিলি ন
নহয় মানে সেইকেইদিন তোমাৰ আকৌ নামঘৰত লাগিলোঁ যে মই পাহৰিও থাকিলোঁ ইমানকে
উম, হয় দে ক'পা মনত পৰিব আৰু
মানে আমাৰ ঘৰৰ পৰা মাতিলে বুলি ভাবিছিলো সেইকাৰণে
উম বাকী ভাইটি পঢ়ি আছেনে এতিয়া
উম পঢ়ি আছে পঢ়ি আছে
উম এবাৰ কোন ক্লাছ পালেগে
এইবাৰ ছিক্সত স্কুল গ'ল বাৰু সি পৰীক্ষা চলি আছে তাৰ
অ হ তাকে ভালদৰে তই চকু কাণ দিবি
অ অ তাকে উম বাকী তই ব্ৰইলাৰ ফাৰ্ম এখন যে খুলিম বুলি কৈছিলি ডাঙৰকে খুলিবি নাই
উম খুলিব লাগিব খুলিব লাগিব হেৰি মানে তোৰ একেবাৰে খৰালি কালতহে খুলিব লাগিব এতিয়া মানে আমাৰফালে পানীটো বহুত বেছি হয় যে তেনেকেতো ট্ৰেক্টৰে মাটিও নেপেলায়
উম উম সেইটো হয় বাৰু এতিয়া আৰু তহঁতৰ ফালে যে নদীখন যে আহিছিলে অকমান বাঢ়ি পেলাই সেইখন কি হল
উম সেইখন এতিয়া গ'ল মানে গাঁৱৰ ৰাইজে মিলি পেলাই তোৰ এনেকে বাঁহৰ হেৰি পোটি পেলাই জেং দি দিলো
অ অ
উম এতিয়া তোৰ সিফালে গ'ল
উম উম ঠিকে আছে ঠিকে আছে তহঁতৰ অহা হেতেন বহুতো অসুবিধা হৈ গ'লহঁতেন ন মানে
এ বহুত বহুত অসুবিধা হ'লে উম মানে এইটোয়ে আৰু নদী কাষৰীয়া হ'লে এইটোৱে সুবিধা
উম উম বাকী আমাৰফালেও আহিবি অ তহত তহতৰ ঘৰত কঁঠাল আছে নাই অ
কঠাল নাই অ মই কঠাল বিচাৰি ফুৰিছো উম আমাৰ ঘৰত টামটো আছে বাৰু
হা হা
আমাৰ ঘৰত টামতো আছে বাৰু কঁঠাল নাই আমাৰ বিশেষকে গাঁৱতেই নাই কঁঠালটো
আমাৰ মানে নাই মানে আছে সেই তাত মানে নিদিয়ে মানে কঁঠালটো দুটা এটা লাগে আমটো বাৰু আমাৰ ঘৰতো আছে কঁঠাল তাকে কিনিয়ে আনিব লাগিব নহ'লে এইবাৰ
তাকে তাকে বতৰৰ ফল খাব লাগে
উম সেইটো কাৰণে
উম
এতিয়া ঘৰত আছ নে কত আছ
উম ঘৰতে ঘৰতে বহি আছো
মই এই তোৰ লগত যে আমাৰ ঘলে আহোঁতে যে ল'ৰা এটা যে আছিলে সি এতিয়া ক'ত আছে।
উমঁ সি ঘৰতে আছে সি তহতৰ ঘত যাম যাম কৈ আছে হয়নে নহয় বহুত ভাল পাই আহিলে বোলে।
অঁ অঁ সি তাক লৈ আহিবি আৰু লগতে হেৰি আমি তালৈ যাওঁতেও লৈ ল'বি লগতে।
উমঁ উমঁ তাক কৈছিলো বাৰু তাক কথাটো শুনালোঁ। সি যামেই কৈছে বাৰু।
হ'ব গোটেইকেটা লগত যাব মেলিব পাৰি ন।
উমঁ তাকে তাকে লগতে যাম আৰু। দে তেতিয়া হ'ব ময়ো কাম এটা আছে মই কৰি লওঁগে।
উমঁ হ'ব দে তেতিয়া।
উমঁ ঠিক আছে হ'ব।